অ শুনিছ নে?
অহ
অহ কি কৰি ভাত খালোঁ খাই আজৰি পাজৰি হৈ লৰা খুৱাইছো।
খালে নেকি ভাত?
ভাতকেইটা খাই আৰু মাংস ভাত দালি। ভাল তুমি এটা লা ল যোনবাৰ তাতো খাবলৈ গৈছে খোৱা নাই তাত দিম বইল কৰি দিলে। চাহ দিলে সিহঁতে একে ঘৰতে খাইছে। পুৰণা খোপা ভাত কালি ভাত আছিলে। সেইটো আনি আকৌ সিহঁতৰ ঘৰত খাইছে।
উম
একেলগে খানা খালো।
অ'
প পাতি লৈ গ'লো মালকি।
আহ
সি খাও সমাই প সত্তৰ টকা হল। মানে এশ টকা দি দিলো। সিহকে দুশ টকা এটা দি এ লোৱা পইচাটোক দুশ টকা দি দিছিল।
কি মাংস বইলাৰ।
মাংস আনি বনাই থৈ
ভালে হ'ল।
অ বিশ্বনাত বাগৰী যামগৈ
আহ
শনি ধৰিছে বহুত মোক।
যোৱা
আগৰপে
বা সিহঁতৰ হেৰি আকৌ নাইনপোৰতহে আছে নাইনপোৰতহে আছে মাক ঘৰত। নাই অহা আবৌ দে কওঁতে লাইন পাতিব লগগীয়া আছে নহয় বহুত।
উম
ভাত চাত খাই বাৰতাতে।
অ
তাতে কৰ'ৰবাত ভাত খাই আহিব হেনো।
এই ঘৰতহে আছে।
গ'ল নহয়।
আকৌ গল
নাইন পোৱলৈ গ'ল।
অ ইয়াক ইয়াক চাবি চাবিটো লৈ পোৱালৈ গুচি আহিবলৈ কলে বুলি কৈছিলো হয়।
আহ
ৰুমকেইটা এটাও বেয়া নহয়। খালি থকা নথকাটো নিজৰ ওপৰত কথা।
উ কৈছে কৈছে হেৰি অ' মানে ওপৰত কৈছে ওপৰত থাকিবলৈ হেৰিবলৈ মান নাই। আম বিলাকে অহা যগত থাকিবলৈ দিগদাৰ। তলৰ পৰা ওপৰলে পৰ পৰা তললৈ যদি এনেকে তলতে ক'ৰবাত পায়। চাই চা নহলে সেই দুটাৰ ভিতৰতে কোনোবা এটা ল'ব আৰু।
এই কলনীটোৰ দামটো এ কলনিত থকাটো দামটো কম ভাল।
অ'।
সেইকাৰণে মানে বজাৰ সোমাব চব পাব অ', মানুহবোৰ চিনাকি মানুহ ছবকে পাই থাকিব।
উম।
সেইটোত হ'ল অলপ ৰিস্ক হ'ব সেইটোত মানে কি কাৰ আমলি খেলি মেলি নাই গাড়ী আহি পেলাই সোয় এহঁতে গৈ এতিয়া থাকিবগৈ নোৱাৰে মানে বুজি পালি।
কৰ ডাঙৰ
অ', মানুহ কিমান থাকিব কি কথা সুধিছা ন? দুটামান মানুহ থাকিব পাৰিব কেতিয়াবা ন যাব পাৰিব লৰাটো থাকিব মাক বাপেক কেল যাব ন। যাব পাৰিব।
এইটো ৰুমত যেনেকে আমিবোৰ গৈছিলো সেই টোয়ে তাত তেনেকে মান গৈ নিদিবচোন।
অ', তেনেকুৱা বহুত ষ্টেণ্ডাৰ্ড বহুত ষ্টেণ্ডাৰ্ড মানে।
অ'।
মানুহৰ দোকান এটা কলৰ কাৰণে সুধিলো হলেও মই থাকিলো দউেত থাকিলে তেনে পাৰ কিন্তু দেউটাহঁতেও
অ'।
হলেও চিৰিটো ইমান চিধা নহয় সমান চিৰি। কিন্তু অশান্তি ল এই ইয়াতো ওপৰলৈ উঠিব লাগিব অ'। কলনিত যোৱাটো খালি কেইজনমান বেংগলী সম্প্ৰদায়ৰ মানুহ। সিটো অসমীয়া বজাৰ প্ৰতিটো তাকে কি হয় চাই লওঁ - তলত আকৌ জনাত তলত এই তলত পালে মানে তলত ৰুম পাব আচাম টাইপৰ ঘৰ পাব কিন্তু টাউনৰ ভিতৰত আচাম টাইপৰ ঘৰৰে নাই ক'ৰ পৰা পাব। টাউনত কবাত কবাত থকাটো আছে কবাত কবাত।
উম।
তাকে সিহঁতে নিজে চাই লব মানুহজনীয়ে নাম্বাৰটো মোক দি পঠািইছে।
উম, চাই লওঁক সিহতে আকৌ দুটামান চাই লওঁ বুলি কৈছে নহয়। দামটো বেছি পাই আছে চাই লওক চাই মেলি ক'ব কি হয়।
দামটো এইটো চাৰে পাঁচ হাজাৰ কৈছে আৰু লাইটৰ বিল দুশ, আঢ়ৈশ, তিনিশ আহিব এইটোত আঠত্ৰিশশ কৈছে।
সেইটো জোখততে
আঠত্ৰিশ কৈছো ধৰা আৰু দুশ আৰইশ কমাব পাৰিম মানে তাত।
পঁয়ত্ৰিশশ মান হ'লে
ছই মান হ'লে আৰু লাইটৰ বিলে চিলে সাততিশ মান যাব। নিশ্চ থৈ লৈছে ভিতৰত হৈ যাব। আৰু কিন্তু ভাত বনোৱাটো একেটা ৰুমতে হ'ব। এনেকে লোহা ফেণ্ডিচ বনাই থোৱা আছে চাইদেদি। তাত বেচিন চেচিন বহাই দিব সিহঁতে ধুনীয়াকে কৰি দিব। হলেও ধুনীয়া দুইটা আৰু এটা মানুহ এতিটা চাম বুলি কৈছে মুনলাইট হোটেলৰ তলত। তোমালোকে চিন নাপা নহয় দোকানৰ কাষতে মানে।
উম, চাওক চালে যোনটো ভাল হয় সেইটো ললেই হ'ল।
ভিডিঅ মাৰিবি ভিডিঅ' ভিডিঅ' কৰি থৈ দিবি মোক মোলৌ দি দিবি কছে হ'ব মই নোসোমামংগৈ এতিয়া বুলি ক'লো। তই কি ভাত খাবলৈ গৈছ?
হ'ব বৰকে রিক্স টোও ল'ব নালাগে সেইজনে চাই লওঁ। সেয়াহে আকৌ খেলি মেলি কৰি দিয়ে সিহঁতে।
ন মই নাই ন মই খুৱাই দিলো মোৰ হৈ গ'ল।
পিছত আকৌ গাঢ়িব আমাৰ ঘৰ গাঢ় দিব সি চাই দিলে ৰুমটো এনেকুৱা
চাই দিয়াতো কথা নহয় ন মোৰ মোৰ ৰুমটো চাইহে। থকা নথকা সম্পূৰ্ণ কথা চতাবোৰ হতে পাতি ল'ব মোৰ লগত কথা নাই মই কেতিয়াবা থাকিবলৈ গ'লে থাকিমে মই মই চাইছো বুলি থাকিব নালাগে তাত।
এ জণ্ডিয়া যদি চাই এতিয়া জডিয়া আহ আহিলেহে আজি বাৰটাত পাবহিহে গোৱা
উম। তাক এইকেইদিন স্কুল ন বিদ্যালয় নপঠিয়া বুলি কৈছো নহয়।
সদিন বিদ্যালয়লৈ নগ'লেও হ'ল।
ঘৰত থাকক থাকি এইটো সপ্তাহ থাকক অহা সপ্তাহ তাহৰ পৰা আকৌ লগিলে যাব আৰু ক্লাছে খতি
পিলা ক্লাছ মানে বৰকে নহয়?
সেইকদিন ন ইমান ইহঁতৰ লৰা ক ছে নহয় এটা ক্লাছ এই বাৰটালৈকে মানলৈকে হ'ব বাৰটা এটালৈকে ফুল ক্লাছ নহয়।
উ একাদশ একাদশ মানত ইমান উ একাদশ মানত ইমান এনেকুৱা নহয়।
তিনিটামান ক্লাছ হ'ব যিকেইটা হেৰি মানে ইমান অলপ গুৰুত্বপূৰ্ণ কেইটা হব বাকী বিলাক ইমান নহয় ক্লাছনেকে।
হা
উম।
আহ।
এেইটা আছে ন?
ভাত খাই আছে।
আহ।
মানক চব তিঠি কৰো।
কাপোৰ বোৰ লৈ আহিব টিকিলো।
য এ এইবোৰন্ধ ইয়াত ক কেইটা পিন্ধ য লাগিব।
উম ইয়ত, আহিলে এতিয়া আহিছে। খোজকাাঢ়ি আহিছে খোজকাঢ়ি জেগাখন থ আহিছে নে কি জানো গাড়ী অনা নাই অ গাড়ীখনই গেটৰ বাহিৰতে আছে। ক'বলৈ যাব চাগে। স্কুলৰ ফালে, ঘাত নাই খাম বুলি কৈছে ন আহিছেহে।
খাম ছাৰ দুটা বেছে খবাল যাব ছাৰ
যাব চাগে হেৰিয়ৰফালে মোৰ কৰি থৈছে। বিদ্্যালয় ফালে
বিদ্যালয়ৰ ফালে যাওঁ।
সফালে যাবচোন আক'বাৰ
হাতে সোতে গোট খুৱাই আহিছে কাইলৈ বিছনা চাদৰ সেইবোৰ লৈ যাব চাগে।
তাতে ভৰাই দিম বুলি কৈছে
কাইলৈ খালি হ'ব তাত ৰুমটোত কি ভৰাই দিম চোফাটো তাতে থাকক ভিতৰলৈ নানো আৰু
তাতে সেই প্লাষ্টিকৰ চকী এখন দুখন থৈ দিলে পিছত আনিলে চোফা এটা আনি ভৰাব লাগিব
আনিবলৈও এতিয়া তাতে বহি ভাল লাগে মানুহ আহিলে
সেইটো তাতে থাকক সেইটো সোমোৱাব ৰুমটো খালী হ'লেও খালী হৈয়ে থাকক একো কথা নাই
খালী হ'লে মানে দুখন চকী ভৰাই থৈ দিব লাগে সেই দুখন আছেই দেখোন
কেইঘৰ আছে
অ', সেই দুখন আছে তাৰ পৰা আৰু এখন আনি থৈ দিলে হৈ গ'ল আৰু এই আমাৰ প্লাষ্টিকৰ এখন চকী চকী হেৰি আছিলে যে ফাইবাৰ টেবুল এখন আছিলে ক'ত আছে?
এই সেইখন হেৰি আছে আকৌ মাহঁতৰ ৰুমত বস্তু আছে কাপোৰ জাপি থৈছে।
এতিয়া তাত টেবুল এখন তালৈ লৈ আহিলোঁ খন তাঁত চলি থাকিব দুদিনমান পাৰিলে হেৰি কৰিম
মিলাই পেলাই অলপ দিনৰ পিছত এটা আনিব ইমান দহ বাৰ হাজাৰ মান বাৰ
সেইবোৰ যে দিয়ে যে সেইবোৰ যে মোবাইলত যে চাৰ্জ আৰু অনলাইনত সেইবোৰ চোফাবোৰ আনি পোৱাবিহি বা কেনেকুৱা হ'ব এইবোৰ?
এও বিচনাৰ নিচিনা
এইবোৰ ইমান তাতকে এইবোৰ দোকানতে পায় ডাইৰেক্ট কিনিবলৈ সিমান দামত দোকান বিলাক এই বানবাৰী সেইখনতে পায়।
এইবোৰ বহুত দাম লওঁ
তাতকে সেই এনেকে চোফা এটা আনাই ভাল।
পাই নহয় চিম্পুল কমত পাব নহয় কাঠটো ভাল চাই আনিলে এনেকুৱা ভালকৈ।
লগ হ'ব।
আমাৰ জানিব চানলব আনিবলৈও ভয় আকৌ সেই নিগনি পা আকৌ এইটো চোফাই গোটেই কুটি দিলে।
কিন্তু এই এনেকুৱা আনি লাভ নাই এইবাৰ কাঠৰহে আনিব লাগিব। কাঠৰ হ'লেও এতিয়া যোন
বা হঁতৰতো নিচিনা ভাল নহয়
তেনেকুৱা হে লাগে সেইবোৰ ভাল নহয় বনিকন্তটোও ভাল।
চোফা এটা অৰ্ডাৰ দিলে মানে কাঠটো ভাল দিয়ে কৈ দিলে এনেকে এটা হেৰি বনাই দিয়ক সেইটো তেৰ হাজাৰে কিমানহে লৈছিলে। লৰাহতৰটোট
কম লৈছে
তেনেকৈ অৰ্ডাৰ দিলে
সি এতিয়া ওলাই গৈছে লগৰ লোৱা আ ডমিনজ পিজ্জা
উম
ডমিনজ পিজ্জা খাব।
উম, মই মেছেজ‌ দিছিলো আজৰি পালে ফোন কৰিছা হ'ব মাৰিম। এনেকা বুলি দিছে, মাৰিব দিয়া বেলি মাৰিব
এহ নামাৰে বশলীয়া লগাহে মাৰিব
যেতিয়া মাৰিলে হাৰিলে
ভাত খাবলৈ কৈছে এতে চবে কৈছে বাৰু ভাত খাই যাব ভাত খাই যাব। মই বোলো ভাত নাখাওঁ আকৌ তাত খামগৈ, তাত ভাত হিতৰ কাৰণে দিম আমলেট বইল কৰি দিলে লৱালে কিবা টানিবলে এশ টকা এটা দিলে
উম এ গাল আনিবই ন খৰচ কৰিবলৈ নাই
নাই নানো এহেটে জুচ এটা লৈয়ে থৈছে চল্লিশ টকীয়া লালুকত জে পাতে লাও অকল একো লোৱা নাই
দালি
মাল লাগিব ন দালি এক কেজি তে তেল পাঁচ লিটাৰ দালি এক কেজি
উম
দুই লিটাৰ হেহঁতৰ তেল মইদা হঁতৰ এক লিটাৰ এহেতৰ লালুকৰ দুই লিটাৰ আমা আৰু দালি এক কেজি অন্য লবলৈ নাতে নহয়
অ
আবাৰ আমি ওলামেই ইয়াৰ পৰা অলপ পাছত আধা ঘন্টা পাছত
হব